হেল্ল',
হয় নমস্কাৰ।
অ, অয়
হয় মানে কি কৰি আছে এতিয়াটো শুবই লৈছে হয়- হয় মই শুবই লৈছোঁ। অ, শুনি আছোঁ ৰ'ব।
অ', অ', আপুনি কি কৰি আছে এতিয়া?
মই এই গাঁও আৰু চহৰৰ কথা ভাবি আছিলোঁ।
হয়- হয় -হয় আমি আলোচনা কৰিম আৰু না সেইটোৱেই না হয় - হয়।
অ', অ', এইটোৱেই আলোচনা কৰো নেকি?
হয়- হয় গাঁৱৰ জীৱন আৰু চহৰীয়া জীৱন।
হয়।
দিয়া আপুনি অকমান ক'ব পাৰিবোন ক'ব পাৰিবচোন গাওঁলিয়া জীৱন কেনেকুৱা চহৰীয়া জীৱন কেনেকুৱা হয় পাৰ হৈ তেনেকুৱা দেছো
এতিয়া গাঁৱৰ জীৱন বুলি ক'লে আমি সেউজীয়া গছ গছনিৰ নদী বিল চিল খেতি পথ থাৰ বা বতাহ এইবিলাক দেখা পাওঁ আৰু লগতে প্ৰাকৃতিক -প্ৰাকৃতিক সৌন্দৰ্য্য আছে মানে আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী আৰু ৰাতিপুৱা হয় এইৰ মাত-চাত শুনা পাওঁ খেতি পথাৰত কৃষকসকলে কাম কৰি থাকে লগতে শান্ত পৰিৱেশ দেখা পাওঁ আৰু গাঁৱত।
হয়।
আহ, তে মানে চহৰত মানে কি অট্টালিকা, যান -বাহনৰ ভিৰ, ধোঁৱা প্ৰদূষণ এইবোৰ দেখা পাওঁ আৰু।
হয়
চহ চহৰতো কিছুমান উন্নত উদ্যান বা উদ্যান পথ বা ইমান ধুনীয়া ধুনীয়া বস্তু আছে যদিও গাঁৱৰ তুলনাত মানে প্ৰাকৃতি পৰিৱেশত পিছপৰা আৰু চুমো কৈ মানে এনে কে বুজোঁ আৰু আপুনি কওকচোন অলপ
মই সেইটোৱেই ক'ম যেনিবা আমাৰ গাঁৱৰীয়া জীৱনত যেনিবা প্ৰকৃতি বোলা বহুত যেনে প্ৰকৃতিৰ মাজত থকা না আমাৰ যেতিয়া গাঁৱৰ জীৱনটো সেনেকুৱা মানে যেনিবা বহুত মানে বহুত বেলেগ বেলেগ চিষ্টেমতে থাকে বহুত যেনিবা খেতি কৰা মানুহ খেতি কৰে আৰু কিবা সেইটো অ হয় যেনিবা মহিলা নাৰী মানুহ নাৰীকেইটা যেনিবা ঘৰত কাম কৰে আৰু এতিয়াতো যেনিবা বাৰিষা ব তৰ না ইয়াতে আৰু পথাৰতে যাই কাম কৰে আহ বিধান বিধান ৰুবা যায় সেনেকুৱা আৰু মানে নিজে নিজে লাইফ ষ্টাইলত থাকে আৰু স্কুলিংবিলাক স্কুলত যায় সেনেকুৱা আৰু আৰু অফিচ থাক থকাবিলাক, চাকৰি কৰাবিলাক চাকৰি যেতিয়া নিজে নিজে ডিউটি যায় সেনেক কোৱা আৰু লাইফষ্টাইল কৰি তাৰপিছতে আৰু যোনখিনিয়ে খেতি কৰে সেইটোৱে মানে বহুত বেলেগ বেলেগ খেতি কৰে যেনিবা এতিয়াতো। যেনিবা আৰু খেতি যেনে পথাৰতে খেতি আৰ বহুতে হেতো আহ যেনিবা ইয়াতে নহলীয়া আৰু কি হ'ব আহ সেইটো ফুলৰতে খেতি কৰে আৰু যেনিবা শাক পাচলি খা আহ শাকৰ এইবোৰক খেতি কৰে শাক ফল সেনেকুৱা খেতি কৰে ইয়াতে মানে লাইফ ষ্টাইলটো কৰে। যে আৰু যে ইকনমিকৰ যেনিবা আৰু ইয়াতে আছে যেনিবা ফাৰ্ম যেতিয়া গৰুৰ ফাৰ্ম আৰু আহ ছাগলী ফাৰ্ম আৰ চৰাই ফাৰ্ম সেনেকুৱা আৰু মানে বহুত আৰু ফিচাৰী ফাৰ্ম বহুত মানে এই য বি বিভিন্ন বিভিন্ন ধৰণ এতে মানে খেতি কৰে সেইটো মানে নিজৰ লাইফটো মানে হয় হয় সেনেকুৱা কৰে আৰু লাইফটো মানে সেনেকুৱা মানে এ যেনিবা সেইটো কি কয় কলে অ হয় জীৱন হয় সেইটো কৰা মানে জীৱন সেনেকুৱা চলি যায় আৰু যেনিবা এনেকুৱা আৰু যেনিবা আমি সেইটোৱে ক'বা পাৰিবা যেতিয়া চহৰতে মানে সেইটোয়ে চহৰতে ভাল হয় যেনিবা। স্কুল, কলেজ, ইউনিভাৰ্চিটি, কৰ্ট কাছাৰী সেইটো মানে ওচৰতে হয় ন সেইকাৰণে মানে বহুত ভাল ৰাস্তা ঘাট মানে বহুত ভাল হয় যেনেবা আৰু ইয়াতে অকণমান বস্তু মই যেনিবা সেইটো টান লাগে যেনিবা পলিউচনবিলাক সেইটো যেনিবা এয়াৰ পলিউচন চাউ পলিচন সেইটো মন মানে ভাল নালাগে আৰু টাউনত সেইটোৱে মৰ আহ ভাল নালগে। নহ'লে মানে ভাল লাগে যেন আৰু প্লেচ বিলাকেৰো সৰু হৈছ যেনিবা সেইটোৱে যেনে বাটাবিলাক যেনিবা এয়াৰটো মানে ক্লিন নহয়। সেইটো আৰু যেনিবা ঘৰতে মাজতে থাকিবা লাগিব যেতিয়া এচি, প্ৰায় মানে সেইটো ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিতে চলিব লাগে আৰু যেনিবা এচি। কাৰেণ, ফেন সেনেকুৱাই আৰু না সেইটো মানে বেছিকে মই ভাল নালাগে। যেতোয়া মই গাঁৱতে জীৱন যেতিয়া বাটা প্ৰকৃতিৰ মাজত যেতিয়া গাছ গছনিত বাটা অক্সিজেন মানে বহুত ভাল লাগে মই সেইটোৱে। সেইটো আৰু আগতে কলিয়ে হয়-হয়-হয় আগত আগতটো মানে সেইটো আগতে আছিল মানে আমাৰ, আমাৰ যেনিবা ছচাইটিত মানে আমাৰ গাঁৱত। সেনেকুৱা আছিল গাঁৱলীয়া জীৱন যেতিয়া আগত মানুহকেইটা যে এতিয়া চাকৰি কৰা মানুহ সেইটো ৰাস্তা-ঘাট বিলাক আগতে ভাল নাছিল না এতিয়াতো বহুত ডেভলপ হৈ আছে ৰাস্তা-ঘাট বিলাক। মানে বহুত ফালে হৈ আছে যেতিয়া আগতে আগ নাছিল যেনিবা দলং। আছিল তাৰ পিছত সেইটো মাজতে নদী পাৰতে মানে স্কুলত যাব লাগে স্কুলবিলাক বহুত দূৰ দূৰ আছে পাঁচটা গাঁৱত এটা। ত সেনেকুৱা আছিল আৰু বহুত মানে ক্ৰাইচিছ হৈ আছিল। যেনিবা এতিয়াতো বহুত মানে ডেভেলপ হৈ আছিল মানে ৰাস্তা, ৰাতি গাঁৱতে মানে বহুত ভাল আগত মানুহতটো বেছিকে টান টাউনত মানে, যিকেইটা চাকৰি কৰা সেইটো টাউনত আছিল এতিয়াতো আৰু চব চাকৰি কৰা মানুহে ঘৰতে থাকে যেনিবা কোনোবা আৰু বহুত মানে যেতিয়া ইউনিভাৰ্চিটি, চিটি পৰা বিলাক যে। যেনিবা সেইটো টাউনতে থাকে মানে সেইটো আৰু সেইটো মই ক'বা পাৰে সেইখিনিত, হয় হয় হয় উম আপুনি হয় হয় হয়।
আৰু আপুনি মানে এইটো কৈছে যে মানে আজিকালি গাঁৱত মানে কৃষি। কেঁচা পথ দেখা নাযায় আৰু মানে, ভাল ৰাস্তা ৰাস্তাৰ ব্যৱস্থা সুচল হৈছে অঁ আৰু যান ব্য, যান যাতায়ত মানে যোগাযোগ ব্যৱস্থাও ভাল হৈছে লগতে মানে চহৰত, মানে পথ বাছ, ৰেল, মেট্ৰ, টেক্সি, অনলাইন পৰিবহন এইবোৰ দেখা, হয় মানে গাঁৱতো আজিকালি সমানেই আগবাঢ়িছে আৰু
হয় হয় সমানে হয় হয় সমানে আগবাঢ়িছো।
অ যদি মানে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত ক'ব যাওঁ মানে গাঁৱৰ মূল জীৱিকা হৈছে কৃষি। আৰু লগতে মানে কি পশুপালন, হস্তশিল্প ক্ষুদ্ৰ ব্যৱসায় আছে বা আৰু লগতে বহুতো ধৰণৰ, বা বেতৰ শিল্প এনেকুৱা ধৰণৰ দেখা যায় আৰু আৰু চ চহৰত মানে মানে বেছিকৈ দেখা যায় আৰু আৰু চহৰত। চৰকাৰী বা বেচৰকাৰী চাকৰি আছে উদ্যোগ তথ্য প্ৰযুক্তি, বেংক শিক্ষা, স্বাস্থ্য খণ্ড। এইবোৰ বা ব্যৱসায় কিছুমান মানুহে ব্যৱসায় কৰে এইবোৰ দেখা, দে যায় আৰু উপাৰ্জনৰ পথ বুলি ক'লে বা, বহখিনি বস্তু চহৰতো আছে গাঁৱতো আছে কিন্তু বেছি পৰিমাণত দেখা যায় আৰু
হয় হয়।
অ অ আৰু মনোৰঞ্জন বা খেল ধেমালিৰ ক্ষেত্ৰত যদি। ক'ব যাওঁ গাঁৱত ধৰি লওক।
হয়।
অ কিছুমান মেলা হয় বা সাংস্কৃতিক সংস্কৃতিক অনুষ্ঠান থিয়েটাৰ আদি দেখা যায় আৰু অ আৰু চহৰত গ'লে আপোনাৰ শ্বপিং মল বা কিবা উদ্যান জিম ৰেষ্টুৰেণ্ট ক্ৰীড়াক। আৰু বহুতো ধৰণৰ ডিজিটেলোৰ দেখা যায় আৰু
হয় হয় হয়।
অ আৰু যদি গাঁৱত থাকিলে মানে কি বিশুদ্ধ বতাহ, শান্ত পৰিৱেশ বা এনেকুৱা লগতে প্ৰদূষণমুুক্ত ঠাইবোৰ দেখা যায়। কিন্তু আ কিন্তু চহৰত আৰু মানে এ নেতিবাচক। ক্ষেত্ৰত চাবলৈ গ'লে প্ৰদূষণ অধিক খৰচ হয় মানে মানুহৰ। মানসিক চাপ আৰু বস্ত জীৱন আৰু
হয়।
আৰু লগতে আপুনি আৰু কিবা ইয়াৰে ভিতৰত আপুনি ক'ব বিচাৰিব নেকি?
হয়, হয় মই অক মই অকমাণ আপুনি কৈছি যেনিবা সেই সেয়াই যেনিবা। ভালে হয় মানে যেনিবা আ যিকিটা আ স্কুলিং, স্কুলিং হয়, হয়। হয়, হয় শুনিছো। যেনিবা স্কুলিং লাইবত মানে ভাল হয়। যেনিবা হয়, হয়, হয়, হয়। মানে ওচৰতে হৈ না যেনিবা টাউনত থাকিলে মানে ওচৰতে হয়। যেনিবা বহুতবিলাক মানে সেইটো মানে বহুত মানে ভাল হৈ যায় আৰু স্কুলিং টাইম, ষ্টুডেণ্ট টাইমত যেনিবা সেইটো ভাল হয় আৰু অফিচত যিকিটা কাম কৰে সেইটো মানে টাউনতে মানে ভাল হয় আৰু টাউনত থাক থাকাবিলাক ওচৰতে হয়। সেইটো মানে বহুত চুবিদাটো মানে ভাল হয়। সেইটো মানে সেই সেইটোৱেই ক'ব পাৰে আৰু মই। আৰু ম হয়, হয় সেইখিনিতো হয়। হয়। আমি আৰু যেনিবা গাঁৱত পৰা আহা যাহা কৰাতে ইমান বহুত দূৰ হয় আৰু এতিয়া সেনেকুৱা এই কাৰণেতে কোনোবা কোনোবা যেতিয়া গাঁৱত মানে নাথাকো চহৰত থকা সেনেকুৱা কণ্ডিচন হয় মানে তে অ গাঁৱত পৰা যা আহা যাহা কৰবা বহুত কষ্ট লাগে যিহ যিহেতু এ গাড়ীতে আহিলি মানে অ গ গাড়ী থাক কিলি মানে কষ্ট হয় মানে আহা যাহা কৰাতে সেনেকুৱা। এই কাৰণে এতিয়া টাউনতে থাকে আৰু কোনোবা ওচৰত ওচৰতে হলি আৰু ওচৰত পৰা মানে ঘৰতে ঘৰত পৰা আহা যাহ পিছত কৰে সেনেকুৱা। এইটো মানে বহুত লাইফ ষ্টাইল বিলাক বেলেগ বেলেগ হয়, হয়।
হয়, হয় আৰু লগতে যদি শিক্ষা খণ্ডত চাব যাওঁ মানে ধৰি লওক গাঁৱতো আজি-কালি উচ্চতৰ শিক ক্ষা বা মহাবিদ বিদ্যালয়, বিশ্ববিদ্যালয় গঢ়ি উঠে লগতে চহৰৰ দৰে আৰু স্বাস্থ্য সেৱাত চাব গ'লে গাঁৱতো আজি-কালি চাব চেণ্টাৰ বা এনেকুৱা এ হস্পিতাল বা চৰকাৰী হস্পিটাল, বেচৰকাৰী হস্পিটালো দেখা যায় চহৰত দৰে আৰু। আৰু চহৰৰ দৰে আজি-কালি পৰীক্ষাগাৰ পৰীক্ষাগাৰবোৰ আছে য'ত নেকি ওচৰতে চবে এ স্বাস্থ্য কেন্দ্ৰৰ পৰীক্ষা কৰিব পাৰে আৰু।
অ, হয়, হয়।
সদাই আজি-কালি মানে গাঁও, চহৰ বুলি কথা নাই আৰু আজি-কালি সকলোতে সমানে আগবাঢ়ি গৈছে। আৰু যদি শেষত মই ক'বলৈ যাওঁ আপোনাৰ ইণ্টাৰনেটৰ কথাই ক'ব পাৰি। ইণ্টাৰনেট আজি-কালি চহৰৰ তুলনাত গাওঁতহে বেছি দ্ৰুতগতিত পোৱা মানে স্পীড পোৱা যায়। এইটো মই নিজৰ নিজৰ জীৱনত দেখা পাইছো।
হয়, হয় সিত টোই মানে ইণ্টাৰনেটটো আজি-কালি চব মানে সেইটো বড বডেই হৈছি। আগতে চহৰতে বেছি আছিল গাঁৱত মানুহ টো বেছিকে ইউজ নকৰি আছিল, কৰা নাছিল আৰু না এতিয়াতো বহুত মানে হয় গাঁৱতে থাকিলে মানে ইউজ আজি-কালি এডুকেশ্বনত বহুত দেভলপ হৈ আছে না। সেইকাৰণে গাঁৱত মানুহকেইটাই অ, যেনিবা গাঁৱত মানুহ কিয় বহুত ডেভলপ হৈ আছে। সিকাৰণ মানে যেতিয়া ঘৰত থাকি সেইটোও মানে মোবাইল ইণ্টাৰনেটতে ক চিং কৰা আছিল যেনিবা ষ্টাডী কৰে সেনেকুৱা আৰু আজ হয়। গ্ল'বেলাইজিশ্যন যেনিবা সেইটো চিটুৱেচনত সেনেকুৱা।
হয়।
হয়।
মানে অধ্যয়ন কৰি মানে সমানে আগবাঢ়ি যাব পাৰে আৰু এতাত।
হোম মানে হয়- হয় চব মানে হয় -হয়- হয় এবাৰ হয় ত'চমান- চমান হয়- হয় সেইটোই হয় যেনিবা ত 'চহৰত থাক তাতো যি সেনেকুৱা পৰি আছে আৰু গাঁৱত থকাতো সেনেকুৱাই পৰি আছে মানে। চবে একেই ফ্লেটবোৰৰ মতে পৰি আছে -পৰি আছে আৰু। সেইটো আৰু হয়- হয় চমান চমানে আগবাঢ়িছোঁ।
অ, ঠিক আছে বাৰু ভাল লাগিল কথা পাতি।
হয়।
অ', অ',
হয ভালে লাগিছো। ম, আপনাৰ লগত আলোচনা কৰি বহুত ভাল লাগিছো হয়। আমি আজি আলোচনা কৰি সেইখিনিতে সমাপ্ত কৰিম।
হয় -হয় ঠিক আছে বাৰু ন?
ধন্যবাদ।